হেল্ল' হেল্ল'!
হয়?
হেল্ল'! শুনি আছা নে?
হয়, মই শুনি আছোঁ। তুমি শুনিছানে?
অঁ! হয়-হয়, শুনি আছোঁ। কি কৰি আছা?
মই এয়া আছোঁ ছবি আঁকিয়ে। তুমি কি কৰিছা?
অঁ-অঁ! মই-মই এই ভাতকেইটা খাই উঠি এই অলপ বহি আছিলোঁ। তুমি কি ছবি আঁকি আছা?
হয়!
অঁ-অঁ! ভালে কৰিছা বাৰু। হা?
গৰম-গৰম
অঁ! গৰমটো বাৰু দিছে দেই, বৰ বেয়া গৰম দিছে এইবাৰ। তোমাৰ বৰষুণ দিছে যদিও মানে গৰমটো কমা নাই।
হয়।
এতিয়া অঁ অলপ আগত মানে বৰষুণ দি গৈছে যদিও মানে এতিয়া ইমান গৰম উঠি আছে নহয়।
সেইটোৱেই আৰু কি কম?
উম-উম, তাকে বাৰ বাকী উম ভাত-পানী খালা নেকি তুমি?
নাই হোৱা নাই খাব বনাই আছে।
অঁ-অঁ, আচ্ছা। বাকী খেতি-বাতি এ তোমালোকৰ আছে নাই?
উম আছে বাৰু, উম বিশেষ নাই তথাপিতো আছে।
অঁ! আচ্ছা আমাৰ আছে বাৰু আমাৰ হেৰি আমাৰ মানে অলপ দ মাটি যে মানে এতিয়া পানীটো বেছি হৈ আছে, সেইটো কাৰণে এতিয়া ৰুই হোৱা নাই অলপ-অলপ দিন লাগিব।
অঁ! আমাৰ দ আছে বামু আছে। বাম কণ ৰুব হৈছে আৰু কঠীয়া তুলিছে।
অঁ-অ‍ঁ! আচ্ছা ঠিকে আছে। বাকী মই ফোন কৰিলোঁ মানে হেৰি তোমাৰ এতিয়া গৰমৰ বন্ধ দিছে যে তোমাৰ এই অলপ মান এনেই ছ'চিয়েল চার্ভে কাৰণে কিবা অলপ মান কিবা নোটছ কালেক্ট কৰি আছো। এ মানে তোমাৰ কিছুমান টপিক-টপিকচৰ ওপৰত অলপমান লিখা-মেলা কৰি আছোঁ।
হয়।
এতিয়া অ তাকে বোলো হেৰি এতিয়া টপিক এটা আছিলে মানে তোমাৰ যি খনিজ পদাৰ্থ সেই খনিজ পদাৰ্থৰ বিষয়ে মানে অলপ অলমান লিখিম বুলি ভাবিছিলোঁ। সেইকাৰণে বোলো তোমাৰ লগতো অলপমান আলোচনা কৰোঁ। তুমি অলপমান মতামত জনোৱা। এ সেইখিনি অলপ লিখিব পাৰিম। সেই কাৰণে ফোন কৰিলো মানে।
হয়, বহুত ভাল কৰিলা বাৰু।
অঁ-অঁ, এতিয়া তোমাৰ যি খনিজ পদাৰ্থ তোমাৰ কি? আমাৰ পৃথিৱীৰ যি মাটিৰ তলত মানে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা মূল্যৱান সম্পদসমূহকে আমি খনিজ পদাৰ্থ বুলি কওঁ। এতিয়া
হয়
এইবোৰ আহ এই খনিজ পদাৰ্থসমূহ তোমাৰ কোটি কোটি বছৰৰ ভিতৰত এ এ মানে প্ৰাকৃতিক মানে প্ৰাকৃতিক ভাৱে এইসমূহ তৈয়াৰ মানে গঠন হয়। এতিয়া মানুহৰ যি এ দৈনন্দিন জীৱনৰ যি এ উদ্যোগ হওক বা কৃষি ক্ষেত্ৰতে হওক বা আমাৰ যি বিদ্যুৎ উৎপাদন, আহ সেই সকলো মানে সকলোবোৰতে আমাৰ এই এ খনিজ পদাৰ্থ সমূহ মানে এ মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এতিয়া যি আমাৰ কয়- কয়লা হওক বা খনিজ তেল বা প্ৰাকৃতিক গেছ লোহা, তাম, সোণ, ৰূপ তেনেধৰণৰ সকলোবোৰ বস্তুৱে মানে আহ আমাৰ উল্লেখ যোগ যোগ্য খনিজ সম্পদ। এতিয়া অসমৰ ক্ষেত্ৰতো যদি খনিজ তেল বা আমাৰ প্ৰাকৃতিক গেছ সেইবিলাকতো এটা মূল্যবান সম্পদ এতিয়া বিশেষকৈ যদি আমি আমাৰ যি অসমৰ এ মানে ডিপ ডিগবৈ বা দুলিয়াজানৰ যি এ খনিজ তেল উৎপাদন হয় সিয়াটেতো আমাৰ এ অসম অসম গোটেই মানে ভাৰতৰ ভাৰততে বিখ্যাত আম বি- বিশেষকৈ আমাৰ অসমখন মানে এ এই তেলৰ বাবেও বিখ্যাত। আ আৰু এনে যি খনিজ পদাৰ্থ মানে বহুতো উপকাৰিতা আছে এতিয়া খনিজ তেল বা আহ প্ৰকৃ মানে যি প্ৰাকৃতিক গেছৰ পৰা তোমাৰ ইন্ধন উৎপাদন কৰা হয় যিবিলাকে আমাৰ যিবিলাকে আমাৰ যান বাহন বিলাক চহা চলাত সহা মানে সহায় কৰে বা উদ্যোগ আৰু যি বিদ্যুৎ উৎপাদনত সহায় কৰে আৰু আৰু কি হয় তোমাৰ যি লোহা হওক তাম হওক বা এলুমিনিয়াম এনেধৰণৰ যি খনেজ পদাৰ্থ সমূহ আছে এইবিলাকে যি ঘৰ আমাৰ ঘৰ-দুৱাৰ নিৰ্মানতো সহায় কৰা হয় বা এ যি এ আমাৰ যি গাড়ী দুৱাৰ গাড়ী চাৰি হওক বা যি যন্ত্ৰ পাতি কিছুমান সেই সামগ্ৰীসমূহো তৈয়াৰ কৰিব কৰিবলৈ ব্যৱহাৰ কৰা হয়।
হয় হয়
আমাৰ যি তোমাৰ এই চূণ শিল আছে চূণ শিলৰ পৰাটো চিমেণ্ট উৎপাদন কৰা হয়। আৰু এইবিলাকে কি কৰে ঘৰ-দুৱাৰ নিৰ্মাণ কৰিব পাৰি বা কেৱল ঘৰ-দুৱাৰ বুলিয়ে নহয় তোমাৰ ৰাস্তা ঘাটৰ পৰা ধৰি ডাঙৰ ডাঙৰ অট্টালিকা সে সেই সকলোবোৰ মানে এৰ- নিৰ্মাণ কাৰ্যত আমি এইবিলাক ব্যৱহাৰ কৰা হয় চূণশিল টো।
হয় হয়
অ সেইদৰে তোমাৰ যি খনিজ পদাৰ্থ মানে আমাৰ দেশৰ যি এ এ বাণিজ্য বৃদ্ধি হওক কৰ অ নো হওক বা আমাৰ লোকৰ ক কৰ্মসং- স্থাপন সং মানে কৰ্ম সং সংস্থাপনো কৰি আছে এতিয়া আহ আৰু এইবিলাকে আমাৰ দেশৰ অৰ্থনীতিটো মানে শক্তিশালী কৰি আছে। কিন্তু উম খনিজ পদাৰ্থৰ এটা মানে বেয়া দিশ কি হ'ল ই মানে ইয়াক মানে সীমিত পৰিমণেহে মানে হে ব্য ব্য ব্যৱহাৰ কৰিব পাৰি কাৰণ, অ সেইকাৰণে মানে এ ইয়াক মানে। এ মানে এদিন গৈ শেষ হৈ যাব এনেকুৱা এটা পৰিস্থিতি হ'ব কাৰণ, আহ কাৰণ কি হয় হয় তোমাৰ এতিয়া গাড়ী মটৰতে হওক, এ বা এ বস্তু নিৰ্মাণৰ ক্ষেত্ৰতে হওক, মানে যি আমাৰ খনিজ পদাৰ্থ সমহ আছে, এতিয়া গাড়ী চলিবলৈকে পেট্ৰল ডিজেল এইসম ব্যৱহাৰ হৈ আছে এতিয়া
অ
মাক তোমাৰ, ভাৰ পৰা প্ৰায়, এ নোহোৱা হৈ যোৱাৰ নিচিনা হৈছে কাৰণ এতিয়া তোমাৰ পেট্ৰল ডিজেলৰ দাম কিমান বৃদ্ধি পাইছে। কাৰণ বৃদ্ধি পোৱাৰ মূলতে হৈছে তোমাৰ এই, আহ তেলসমূহ মানে ভূগৰ্ভৰ পৰা কমি কমি আহি আছে লাহে লাহে। আৰু আমি কেৱল এই এই সমূহৰ, ওপৰতে মানে ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে আমি যি, এ এই ইয়াৰ বিপৰীতে কিছুমান যি পদক্ষেপ আছে সেই পদক্ষেপসমূহ এ লব লাগে কাৰণ এতিয়াই এতিয়া যদি আমি এ অ মানে অহৰহ ভাৱে এই বস্তু বিলাক যদি ব্যয়ৱহাৰ কৰি থাকো। আমাৰ যি ভৱিষ্যত প্ৰজন্ম আছে ভৱিষ্যত প্ৰজন্মৰ বাবে কিন্তু, একো বস্তু নাথাকিব তেওঁলোকৰ মানে।
হয়।
এ তেওঁলোকৰ মানে বহুতখিনি সমস্যয়াত ভুগিব সেইকাৰণে। আমি এইবিলাকৰ মানে সীমিত পৰিমামানে ব্যৱহাৰ কৰিব লাগে এতিয়া তুমি কোৱাচোন বাৰু তুমি কি ভাবা এই ক্ষেত্ৰত,
হয় এতিয়া তুমি ক'লাই বিভিন্ন ধৰণৰ ব্যৱহাৰ ব্যৱহাৰৰ কথা কলা বা, কেনেদৰে সেইখিনি মানে হেৰাই গৈছে সেইখিনি কথা কলা। আচলতে যিখিনি মানে মাটিৰ পৰা উলিয়াই অনা মানে পদাৰ্থ বিলাক সেইবিলাক। আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰা। পদাৰ্থ বিলাকে খনিজ পদাৰ্থ বুলি কোৱা হয় আচলতে, সেয়া খনিজ পদাৰ্থৰ অপব্যৱহাৰৰ অত্যন্ত বাঢ়ি গৈছে এতিয়া আমি যদি চাবলৈ, যাওঁ আগৰ তুলনাত বৰ্তমান সময়ত যান বাহনৰ পৰিমামানো বাঢ়ি গৈছে।
উম উম,
উম যিমানে যান বাহনৰ পৰিমাণ বাঢ়ি গৈছে সিমানে মানুহে যান বাহন, ন খিনি ব্যৱহাৰ কৰিবলৈ লৈছে আগৰ দিনত যদি এঠাইৰ পৰা মানে এতিয়া ধৰি লোৱা তুমি, ওচৰ অকন জেগালৈ যাবলৈ কম মানে। যিখন জেগ আমি খোজকাঢ়ি গলেওগে সেইখন জোলও মানুহ আজালি বাইক হওক গাডী হক লৈ যাবলে, মানে লৈ যায়। যাৰ ফলত সেই এ তেলখিনি এনেই খৰচ হৈছে যাৰ বাবে। এ মানে। খনিজ পদাৰ্থৰ হে মানে পৰিমণটো কমি যায় গৈছে বুলি মই ভাবো। আৰু কয় যদি আৰু ক'বলৈ যাও আগৰ দিনত তোমাৰ উম হেৰি ট্ৰেইন বিলাক চলিছিলে। এ তোমাৰ কয়লা খিনি পুৰি বা কয়লাৰ হেৰি ধোৱাত কিন্তু আজি, আজিকালি ট্ৰেইন বিলাকো হেৰি, তেলৰ মানে ডিজেলৰ কৰি পেলালে কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ কিন্তু, এ ট্ৰেইনসমূহ। তেল বা হেৰি। এইটো কি কয়? ডিজেলৰ সহায় বাদ দি কাৰেণ্টৰ কৰিছে, যাৰ বাবে এতিয়া খনিজ পদাৰ্থ ব্যৱহাৰ কিছু পৰিমাণে কমি যাবলে ধৰিছে, আৰু আমি এতিয়া শুনি আছো যে অসমত যিমানখিনি তেল উৎপাদন হৈছে।
হয়।
সিমানখিনিয়ে অসমত যথেষ্ট হোৱা নাই, যাৰ বাবে বাহিৰৰ পৰা তেল আনিবলগীয়া হৈছে। আৰু এতিয়া আমি দেখিবলৈ পাইছো যে পে ট্ৰ'লৰ দাম কিমান অত্যাধিক বাঢ়ি গৈছে।
উম, যাৰ বাবে মানে অসম অৰ্থনৈতিক ভাৱে দুৰ্বল হৈ গৈছে। আৰু যদি আম আমি কবলৈ যাওঁ তুমি কৈছিলা চুনশিলৰ কথা। তাৰপিছত চুণশিল সেয়া আমি। খনিজ পদাৰ্থৰ পায় লাভ কৰো লোহাৰ, এতিয়াতো আমি ঘৰ বনাবলৈ হওঁক বা বিভিন্ন কামত আমি লোহাৰ ব্যৱহাৰ কৰোৱেই। তাৰ পিছত এতিয়া তুমি চিমেন্টৰ কথাও কলাই, চুনশিলৰ পৰা চিমেণ্ট সেয়া সেইখিনি কথা তুমি কলাই তুমি। মানে তুমি গুৰুত্বপূৰ্ণ কথাখিনি কলা আৰু যদি আমি এতিয়া চাবলৈ যাওঁ। সোন হওক ৰূপ হক ৰূপ হওক উম তাৰ কিমান দাম বাঢ়ি গৈছে। বা তাৰ ডিমাণ্ড খিনি কিমান বাঢ়ি গৈছে, মানে যিমানে জনসংখ্যা বৃদ্ধি হৈছে, সিমানে খনিজ পদাৰ্থৰ পৰিমানো কমি গৈছে। আৰু খনিজ পদাৰ্থ মানে তোমাৰ নাইকিয়া হোৱাৰ আন এটা মানে কাৰণ হৈছে তোমাৰ অবৈধ ভাৱে খনন কৰা, কোনো ধৰণৰ নিয়ম বা তেনেকুৱা নোহোৱা খনন কৰা হওঁক বা তেনেকুৱা ধৰণৰ কাৰণ বিলাকৰ ফলত খনিজ পদাৰ্থ কমি গৈছে, আৰু আমি যদি এতিয়া কবলৈ যাওঁ মানে তোমাৰ খনিজ পদাৰ্থ কমাৰ আন এটা কাৰণ হৈছে তোমাৰ বায়ু। বায়ু, পানী, মাটি এই প্ৰদূষণ বিলাকৰ কাৰণেও খনিজ পদাৰ্থৰ পৰিমাণ কিছু পৰিমাণে কমি গৈছে।
অঁ হয় হয় অঁ
হয়। তাৰপিছত এতিয়া মানুহে যিদৰে তোমাৰ খনিজ পদাৰ্থ খিনি ব্যৱহাৰ কৰি গৈছে, যদি এনেকে যদি তেওঁলোকে যদি অহৰহ যদি ব্যৱহাৰ কৰি থাকে। তেতিয়া এদিন নহয় এদিন এই পৃথিৱীৰ পৰা মানে সেই খনিজ পদাৰ্থ খিনি নাইকিয়া হব, বা ভৱিষ্যত প্ৰজন্মৰ বাবে এই খনিজ পদাৰ্থৰ চিন নাই কিয়া হৈ যাব বুলি মই ভাবো।
অঁ হয় অঁ সেইটো হয়।
আৰু এতিয়া যদি আঁহ এতিয়া বিভিন্ন ধৰণৰ চৰ বিভিন্ন ধৰণৰ সুবিধা হওক বা তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰ সকলেও তেনেকুৱা ধৰণ সুবিধা উলিয়াইছে, আৰু এতিয়া যদি আমি চাবলৈ যাওঁ ইলেক ইলেক্ট্ৰিক এ স্কুটি হওক বা ইলেক্ট্ৰিক টেম্পু গাড়ী। এইবিলাক বিভিন্ন ধৰণৰ উলিয়াইছে, যাৰ বাবে তোমাৰ পেট্ৰল হওক ডিজেল হওক এইবিলাকৰ খৰচ বহু পৰিমাণে কমি গৈছে। যাৰ ফলত আঁম অসম হওক ভাৰতৰ হওক বা পৃথিৱীৰ হওক উ উন্নতি হৈছে। যাৰ বাবে, খনিজ পদাৰ্থখিনি আমি কিছু পৰিমাণে ভৱিষ্যত প্ৰজন্মৰ বাবে সেইখিনি আমি মানে উম হেৰি তোমাৰ সেই পদাৰ্থ খিনি আমি আহ উম সংৰক্ষণ কৰি ৰাখিব পাৰি চোন
হয় উম উম
তাৰ উপৰি আৰু যদি আমি ক'বলৈ যাওঁ তোমাৰ আহ গছ গছনি পৰিমাণ কমি গৈছে যাৰ বাবেও খনিজ পদাৰ্থৰ পৰিমাণ কমি গৈছে বুলি মই ভাবো কিন্তু মই সঠিকভাৱে নাজানো যে এইটোৰ বাবেও খনিজ পদাৰ্থ কমিছে বুলি
অ হয় হয় তাকে তুমি যিটো কথা কৈছা এ অ তাকেইটো কমি গৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ এ এই যি খনিজ পদাৰ্থ ই ইয়াৰ মানে বহুত খিনি উপকাৰিতা আছে যদিও এ যি ই মানে আমাৰ ই পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ কিছুমানে পেলাইছে কাৰণ এতিয়া চাবা আমাৰ এই যি খনিজ পদাৰ্থ সমূহ আছে এই পদাৰ্থ হয় সেই আ যেতিয়া আমি এই পদাৰ্থ সমূহ মাটিৰ তল তলৰ পৰা খান্দি উলিওৱা হয় তেতিয়া কি হয় বহুতো মানে গছ গছনি এ ধ্বংস কৰা হয় বা বিভিন্ন প্ৰাকৃতিক পৰিৱেশ মানে যিয়ে এতিয়া তোমাৰ হাবি এখনত এ খেলৰ মানে বুজি পোৱা হ'ল এতিয়া কি হয় সেই তেল খিনি তেল ওচৰৰে পাজৰে গছ গছনি কাটি হাবিখন মানে গোটেই নষ্ট কৰি পেলোৱা হয় আৰু তাৰ ফলত কি হয় তাত থকা জীৱ জন্তু যিখিনি জীৱ জন্তু আছে সেই জীৱ জন্তু খিনিও মানে তাৰ আহ তাত থাকিব নোৱাৰা হয় আৰু সেই এ তাত থকা জীৱ জন্তু খিনি মানে উম মানুহৰ ঘৰৰ দিশে আক্ৰমণ মানে আক্ৰমণ কৰিবলৈ লয় কাৰণ তেওঁলোকে আশ্ৰয়হীন হৈ পৰে তেতিয়া তোমাৰ বনৰীয়া হাতী আমাৰ কিমান দেখা পোৱা যায় উম বিশেষ অ
অ হয় হয় ও হুম সেইখিনি আচলতে আমি সেই খনিজ পদাৰ্থ খিনি মানে ব্যৱহাৰৰ বাবে আমি অলপ সতৰ্ক হ'ব লাগে
হয় আচলতে খনিজ পদাৰ্থৰ দহনৰ ফলত বায়ু প প্ৰদূষণো হোৱা আমি প্ৰায় প্ৰায় দেখিবলৈ পাইছোঁ
হয় হয় সেইটো হয়